অহ তুমি
অ শুনিছো দিয়া
কি কৰি আছা
মই আছো তোমাৰ হেৰি মই এফালে যাবলৈ ওলাই আছিলো
অ ক'ত যাবা
এ তোমাৰ মানে লগৰ কেইটা মানে বহুত একেবাৰে মানে নেৰা নেপেৰা বুজিছা
অ
কালি গোটেই ৰাতি মানে মোক একে শান্তি দিয়া নাই একেবাৰে ফোন মাৰিতে আছে মাৰিতে আছে এতিয়া মোক কৈছে কি হেৰি সিহঁতে যাই হেৰি তোমাৰ এইয়া এই অলপ তেনে ঘুৰিবলৈ যায় বাইক লৈ যাব গোটেই খিনিয়ে
অঁহ তুমি কিহত যাবা
নাই সিয়া মোৰতো নিজৰ বাহন চাহন নায়েই ন মই ত সিহঁতৰ লগতে যাব লাগিব ঘৰৰ পৰা আহি লৈ যাব
অ অ ভালেই বাৰু ঘূৰিবও লাগে দিয়াচোন মাজে মাজে
এতিয়া মায়ে কৈছে কি বৰষুণ দিছে বৰষুণৰ বতৰ ইমান এই ঠাণ্ডা পৰিছে ৰ'দ দিলে গলিবলে বেলেগ কথা এই ঠাণ্ডা এতিয়া কিয় যাব লাগে এ এতিয়া সিহঁতে এতিয়া লগ
মানে বৰষুণ ধৰি বৰষুণ পৰি থাকিলে ত মানে ত ল'ৰাবিলাক বহুত মানে বহুত স্পীডতটো হেৰি জ্বলাই ন
হয় হয় হয় হয়
খাই যাব এক্সিডেণ্টত আজিকালি মানুহ মৰা চে
হয় হয় এতিয়া হয় হয়। এতিয়া মানে কি কৰিছে হয় এতিয়া মানে কি কৰিছে। তোমাৰ লগ ধৰিছে এতিয়া তেওঁলোক আহি আছে আহি পেলাই এতিয়া মোক ফোন মাৰিব মই ৰাস্তাতে ৰখি আছো। দচ মিনিন দহ দহ মিনিট হ'ল ৰাস্তাতে ৰখা সিহতে মানে কাৰোবাক কাৰোবাক উঠাই লৈ আহিব যে ৰাস্তাত, যাৰ যাৰ মানে আছে আৰু এতিয়া আম আ চব মানে কঢ়িয়া কঢ়িয়া এফালৰ পৰা লৈ আহিবা এই, এইফিলড যাম আমাৰ এইফিলডৰ পৰাই মানে অকমান এইফালে বেছি অলপ দূৰ আছে তোমাৰ ইয়াৰ পৰা আমাৰ ইয়াৰ পৰা তোমাৰ, চল্লিশ কিলোমিটাৰ মান হব।
চল্লিশ পঞ্চশ মানে হব তাকে চাই চিন্ত যাবা আৰু এতিয়া কি ভাত। ভাত কিহে খালা।
ভাত খোৱা নাই ভাত খোৱা নাই মই ৰাতিপুৱা। ওথি চাহ খালো। চাহ খায় তোমাৰ। চাহ খাই এয়া তোমাৰ কি কৰিলো এয়া মই গৈছিলো খুৰি সতৰ সেইফালে গৈছিলো।
আহ
দেখিলো খুুৰিহতে হেৰি কাটি আছে তোমাৰ এইয়া ভাল
অ কঁঠাল পকিছে জানোঁ
উম পকিছে আমাৰ ইয়াত আজি শনিবাৰ ন আজি আমাৰ ইয়াত বজাৰো বহে ন বজাৰত ওলাইছে যে বজাৰৰ পৰা
অ সেইটো হয় বাৰু আমাৰ এইফালে পকিছে খালি আমিহে মানে খোৱা নাই আৰু সাত হত খাই বুলি যে কয় সাত চ হাত লাগিলে খাই বোলে এইবিলাক তেতিয়া তেতিয়া খাব তোকাৰণে থৈ দিছোঁ কিন্তু বানদৰে খাই আছে দেই বান্দৰ বিলাকেও খাই শেষ কৰিছে, কেৰকেটোৱায়েও খাইছে।
হয় তোমাৰ লগত গছৰ নেকি।
অ, নিজ নিজৰ গছৰ।
অ - অ নাই ভালেই নিজৰ গছৰ হলে ভাল-ভাল মানে তোমাৰ এয়া তাকে মই কৰিলো বাৰু আমাৰ মানে খুৰীহতৰ ঘৰৰ ফালে গ'লো। গৈ পেলাই তাত কিবা এটা খালো খাই লৈ পেলাই এতিয়া কঠাল খালো যে এতিয়া পেটটো একে গুৰ - গুৰ কৰি আছে। ভাত খোৱা নাই, খালি পেটতে খাই দিলো চাহ খাই।
হেই এইটো বেয়া কাম কৰিছা। গেছ হব এতিয়া গৰম - গৰম ন অলপ গৰমো আছে। কঠাল খালে এনেওটো গৰম লাগি যায়।
হয়।
মানে এই হজম নহয়, হজম নোহোৱা কাৰণে এনেকুৱা হৈ যায়। ভালকে দিয়া গেছৰ টেবলেট এটা খাই দিবা। তাত এতিয়াতো তোমালোকৰ তাত কিবা কিবি খাবাগৈ ন, মাংস চাংস খাবা। ভাত পানী খোৱা হ'ব গৈ। তাত মানে এইবিলাক। অ অ যিয়ে নহওঁক, তুমিতো কিবা এটা ভালকে খাব খাবা ন? তুমি এতিয়া বোলে এই ৰুটী পৰথা খাই গুচি নাহা নহয়, এনেকুৱা নিচিনা। ধৰি লোৱা গোটেই লগৰ খিনি যেতিয়া গোট খাবাটো, ভালকে খোৱা যাব চাগে
হয়
মাংস চাংস কিবা কিবি গাহৰি মাংসই হওঁক কিবা মাংসই হওঁক ব্ৰইলাৰে হওক, ভালকে খোৱা যাব ভাত চাট লৈ আকৌ ঠাণ্ডা চাণ্ডা কিবা খাবা এইবিলাক মানে গেছ হৈ যাব ভালকে খোৱা বোৱাত গেচৰ টেবলেট এটা খাই যোৱা একো অপকাৰ নহয় তেতিয়া
হয় এতিয়া তাকে মানে কি কৰিছো তোমাৰ এয়া ওলাই পেলাই ৰখি আছো তে ৰখি আছো এতিয়া যাম আৰু মানে আহিলে যাম। কাপোৰ কানিও লৈ লৈছোঁ গা ধুবৰ কাৰণে তাত মানে তোমাৰ ধুনীয়া এখন মানে খন আছে। জুৰিতে গা ধুমগে আৰু চবে মিলি। সিহঁতে বেঙা মস্ত, সিহঁতক ক'লো যে মই তোমাৰ ৰ'দ দিলে আহ কিন্তু, সিহঁতে যোৱাকালি ৰাত গোটেইখিনি মানে গোটেই আলোচনা চাটলোচনা কৰি পেলাই মানে একদম। তোমাৰ মানে উৎপাত কৰি আছে এতিয়া কি কৰিছে সিহঁতে এ যদি নাই আলোচনা কৰিলোঁ যদি জামেই।
অ' সেইটো হয় তুমি এনেকে ৰ'দ দিলা যাম বৰষুণ দিলে নায, টো নহয় মানে। এনেকে সেনেকে যদি থৈ দিয়া তুমি যোৱা নহয় আৰু মই এনেকুৱে বহুত পাইছো মই আগতে আমিও এ কৰিছিলো এ যাম যাম বা খাম, খানা এটা খাম, খানা এটা খাম, খানা খাম, বুলি কৈ কৈ কৈ আজিলৈকে খোৱাই নহল। মানে সদায় মেছেজ ফোন কৰা যায় বোলে এনেকে খাম তেনেকে খাম এনেকে এনেকে এ মানে বনাম। কি কি মানে চব কি কি বনাম চব মানে চব যোগাৰ হৈ গ'ল। তাৰপিছত পইচাটো তুলিব লাগে আওঁ ঘপকে খাব লাগে। কিন্তু সেইটো এনেকৈ খোৱা নাযায়। তুমি ঘপকে ঠিক কৰি ঘপকে খুৱাই ভাল। এ ৰ'দ দিব আৰু বৰষূণ।
ৰ'দতো তোমাৰ ওলা ওলাওছে এতিয়া ওলা ওলাও কৰিলে মানে মই চাইছিলো তোমাৰ বতৰ বিজ্ঞান, কেন্দ্ৰ মই এইটো চাইছিলো মোবাইলত। আবি তোমাৰ, তাত তোমাৰতো নে ৰ'দ দেখাইছে তোমাৰ বাৰটা পিছতহে তোমাৰ ৰ'দ দেখাইছে। আমি গৈ পালে বাৰু। এ টাই বাজিব গে
হয়টো হয় ভাল তুমি গা ধুবা অলপ ফটো চুট উঠিবা তাৰপিছত অকণমান সময় কথা চথা এ কথা চথা পাতিবা। তাৰপিছতে সেয়া, গা পা ধুৱাইে আওঁ বাকী একো নাই।
হয় আজিকালি আৰু তোমাৰ। বনোৱা কৰা নাই হয় ওচৰতে। তোমাৰ মানে এনেকুৱা আছে নহয়, তোমাৰ দোকান আছে তাতে খাম আৰু তাতে দোকানতে দোকানতে খাম আওঁ।
অ' ৰেষ্টুৰেণ্ট আছে ৰেষ্টুৰেণ্টত সোমাবা আৰু খাবা।
নহয় তোমাৰ পাহাৰীয়া যে দোকানবিলাক যে। অ', ছা চাং, নহয় ৰেষ্টুৰেন্ট বুলি নকবা দিয়া, সেয়া সেই দোকানত। মানে সেয়া খাওঁ আৰু।
আজিকালি চা-চাবাচোন আজালি ৰেষ্টুৰেন্টবিলাক মানে পুৰা খাটি অসমীয়া হোৱা নিচিনা হৈছে। তোমাক চাং পা দিব, তোমাক কলপাতত ভাত দিব। সেনেকুৱা নিচিনা হয় তেতিয়া মানে মানুহবিলাক আকৰ্ষণীয় হৈ পাই তেতিয়া মানুহ যাব ন'। থলুৱা খাদ্য দিয়ে তেতিয়া ভাল হয় ন'।
অ', সেইয়া তাকে মানে এয়া কি কৰিছো এয়া ওলাই গৈ ৰখি আছো যাম আৰু এতিয়া আহ আহি পাবহি। মোক ফোন কৰিছিলে তই বাটতে থাক, বেছি সময় নালাগে নহয় তোমাৰ লাগ আকৌ আমি মানে এইফালে ইয়াৰ পৰা গৈ পেলাই আকৌ আমি বেলেগ লগৰ এটা আছে তাৰ কাৰণেও আনিব যাব লাগিব।
অ, এ তেওঁ ইমান সময় নালাগে দিয়া দিনটো দীঘল আছে। ছটা বাজিলে সন্ধিয়া হয়।
অ, এই সেইটো কাৰণে আমি তাত মানে কি কৰিছো তোমাৰ এইয়া বনাই কৰি খোৱা মানে কামটো কৰা নাই আৰু। এতিয়া যিহেতু আমি হয়- হয় এতিয়া যিমান ইমান দূৰৰ পৰা যাম আৰু বনাই কৰি থাকা মানে ফটো-চটো তুলিবলৈ গা চা ধুবলৈ সময়ে নহব হয়?
অ, আক থা গা পা ধুই তুমি ইমান ঘামি কৰি আকৌ বনা- বনাই ভালে নালাগে এইবিলাক চওকে আহিব লৈ যাব লাগিব ন' তুমি ক'ত পাবাগৈ এনেকে আচছা সেইকেইটা এই কিন্তু বনাই খোৱাটো মানে আমেজেই বেলেগ হয় ন? কিন্তু সেই এটা সময়ত এ নহল চব মিলাব লাগিব।
হয় সেই সোপা কৰি থাকা সেই সোপা কৰি থাকা নাই আৰু তোমাৰ মানে এতিয়া এইয়া যাম গৈ পেলাই ধুনীয়াকে তোমাৰ চাম জেগা চাম ঘুৰিম পাহাৰীয়া জেগা যিহেতু আৰু ইমান ধুনীয়া নেচাৰ এই আমাৰ আজিকালি আৰু পাত গছ- গছনি ক'তনো পায় আৰু।
অ, নাপ পায়-পায় মানে কিন্তু ইমান ধুনীয়া আকৌ সৌন্দৰ্য বোলে নাই আৰু এইবিলাক।
এটা কথা কওঁ তুমি এশ বছৰ পুৰণি গছ এজোপা জানো তুমি আজি -আজিৰ দিনত ক'বাত গা- গাঁৱে ভূঞে ক'বাত জানো দেখিবা?
তুমি এশ বছৰ নালাগে, তুমি দুবছৰৰ দুবছৰীয়া গছ এডাল নাপাবা।
হয় দুবছৰ দুব দুবছৰ হব গছডাল বোলে ওৱা কাটি কুটিয়া ঘৰ বনাবলৈ হ'ল বোলে ৰাস্ত
গছ বেছি শে না মোক পইচা লাগে, মোৰ পইচা লাগে মোৰ ঘৰ বোলে এনেকে খাবলৈকে লাগে। বোলে খেতি কৰিবলকে লাগে। সেই গছডাল বেছি দিলে। বেছি পৰা তাৰপিছত খেতি হাল বাইছে সেনেকুৱা নিচিনা আজিকালি চব। ট্ৰেক্টৰে গৰু পাবলে নাই।
হয় সেইটোৱেটো ন, মই কৈছো তোমাৰ এতিয়া কি কৰিছো তোমাৰ এয়া
আহিছে আৰু তম তোমাৰ এই চব নিজে ধ্বংস কৰাৰ নিচিনা হৈ আহিছে। অ' কোৱা?
হয়-হয়-হয়। এই তাকেই এতিয়া মানে কি কৰিছো মই মই এটা বস্তু কিন্তু বৰ ভাল পাওঁ দেই এই তোমাৰ গছ গছনি যে, তোমাৰ দুই তিনি বছৰীয়া গছ নহয় তোমাৰ গছ গছনি ন এইবিলাক গছ গাল পাওঁ কিন্তু তোমাৰ দিনবোৰ তোমাৰ বহুত পুৰণি গছ পাঁচশ ছশ বছৰীয়া। পুৰণি সেইবোৰ মানে মই হয়-হয়, এজোপা নহয় তোমাৰ বহুত আছে। তোমাৰ। পাহাৰীয়া অঞ্চলবিলাকত তেনেকুৱায়ে গছ। অ' ডাঙৰ ডাঙৰ গছ।
নহয় নহয় এই সেনেকুৱা আমাৰ গাও গাওৰ জেগাত মানে পাবলৈ। টান ন এনেকুৱা সেই। সেনেকুৱা গছজোপা দেখিছিলোঁ। সেনেকুৱা সেইজোপা গছত ত তলত বোলে হেৰি পাঁচ হেজাৰ নে ছয় হেজাৰ মানুহ থাকিব পাৰিব ইমান মানে ডাঙৰ।
অ', অ' দালি যে দালি মানে দালি চালি এনেকে মেলি পেলাই থাল ঠেঙলী বিলাকে মানে বহুত জেগা মানে আগুৰি ৰাখিছে হয়।
অ'হ মানে দেখিবলৈ তোমাৰ ধুনীয়া অহ' মই পাইছিলোঁ বা এজনীয়ে মানে ফটো দিছিলে।
মই তোমাৰ গৈছো। হয়, মই তোমাৰ এনেকুৱা জেগা গছএজোপা দেখিছ। ছো তোমাক কি জানানে? গছজোপা তোমাৰ। এজোপাই গছ তোমাৰ গুৰি এটায়ে। কিন্তু তোমাৰ মানে। থাল ফেঙুলিবোৰ মানে এ ইমান জেগাত মানে তোমাৰ মানে হেৰি তুমি এনেকুৱা লাগিব তুমি এখন জংঘলত সোমাইছা নেকি, আবিত সোমাইছা নেকি। কিন্তু নহয় তুমি এখন হাবি নহয় কিন্তু এডাল এডালে গছ আছে তাত অকল এ এজোপাই গছ কিন্তু মানে থাল থেঙলি বিলাকে আকৌ চাবাচোন তোমাৰ দালিবোৰ যাব ন দালিবোৰৰ পৰা আকৌ দীঘলকে আকৌতা আহি পেলাই মাটিত আকৌ আহি। যাই নহয়।
অ' সেই সেনেকুৱা হেৰি হেৰি হয় এ কিছুমান জেগাত মানে মানুহ মানুহ নোযোৱা জেগাত সেনেকুৱা গছ হয় মানে গছ।
হয়। হয় হয়! হয়। হয়। তোমাৰ মাতটো শুনা নাই, হয়। তোমাৰ মাতটো শুনা নাই। অ', শুনিছো।
এই শ্বিলঙত যে তেনেকে তেনেকুৱা এজোপা গছ এজ পাইছেনে? গছৰ যে দালি হৈ পেলাই এ দলং নিচিনা হৈ গৈছে।
অ', মই তাত গৈছো তোন তোমাৰ হেৰি চাইডে তোমাৰ কি চাইডে আছিলে নেকি?
নাই, নহয়, চেৰা
ম, অ। মই মানে বহুত সৰুতে গৈছো। যে এতিয়া ভালকে মনত নাই।
অ, মোৰ মই গৈছিলো সেইটো কাৰণে কৈছোঁ। এডাল গছ মানে দু অ এ এডাল গছ এ এফালে আছে। এখন, এখন দলং। তাৰপছত আৰু এফালে আছে মানে দুখ খন দলং। এক এডাল গছৰে দালি। মানে শিপা। দুখন দলং আছে মানে ওপৰা উপৰিকে বিল্ডিং, বিল্ডিঙৰ নিচিনা মানে বনোৱা নিচিনা হৈ আছে। তেনেকুৱা লাগিব তুমি দেখিলে যেনিবা মান মান মানুহে বনাইছে।
হয়, মই গৈছিলো তোমাৰ
অ', তাতে অলপ অ তাতে অ দলঙৰ নিচিনা মানে ইফাল সিফালে লগ লাগিব যোৱা। দেখিলে কিন্তু আচৰিত ন এইবিলাকত।
হয়।
দেখিলে আচৰিত লাগে। মানে তুমি এনেকে নিজে বনাব নোৱাৰা দে দিয়াচোন।
হয়, হয়।
মানে আমি প্ৰকৃতিয়ে নিজেই কেনেকে বনাই দিছে দেখিছা।
অ', হয় দিয়া। এয়া, তোমাৰ মানে শিপাবোৰ আছে। শিপাবোৰ তোমাৰ এনেকুৱাকে মানে তোমাৰ মানে ঠাল-ঠেঙুলিবোৰ মানে ইমান মানে হেৰি হৈ গৈছে ন, এ দলঙৰ দলঙৰ আকৃতি লৈ লৈছে। তাত কিন্তু তোমাৰ মানুহেই সৃষ্টি কৰিছে বাৰু সেইটো।
নাই নাই নিজেই হোৱা, আগৰ পৰাই হোৱা বোলে। হা
হয়। হয়। সেইটো মানুহে সৃষ্টি কৰিছে সেইটো তোমাৰ মানে এটা মানে, হয়। নাই নাই নাই সেইটো তোমাৰ আগৰ পৰা হৈছিলে, কিন্তু তোমাৰ মানে সেইটো বনোৱাটো তোমাৰ, এতিয়া ঠাল-ঠেঙুলি তোমাৰ কোনটো মানে এ হেৰি দি ৰাস্তা দি যাব লাগে, সেইটো মানে মানুহে মানে এনেকে মানে সিহতক দেখাই দিছে আৰু মানে এনেকে বেকা-বেকী
হেই নাই নাই সেইটো, সেইটো বহুত বছৰ পুৰণি হয়। সেইটো মই জনাত বহুত বছৰ পুৰণি সুধি সুধি সোধাও গৈছে। আমি যেতিয়া গৈছিলো ন, আমাৰ পৰিয়াল গৈছিলে, তাক সুধিছিলে টো বহুত বছৰ পুৰণি হয় তাতমাত্ৰ খালি এই, অ', এ আমি যেতিয়া
দেখাতো তেনেহ'লে, তোমালোকে দেখাতো তেনেহ'লে বেলেগ হ'ব বুজিছা। মই তোমাৰ দেখিছো তোমাৰ দাওকি ফালে দেখিছিলো। মইতো তোমাৰ, মই দেখাতটোও বেলেগ তোমাৰ দেখাতটোও বেলেগ। তেনেহলে মই দেখাতো কেনেকুৱা জানা খাকো দেখিছা খাক কোঠ কি ছাৰ থাকো যে এনেকুৱা বাঁহৰ এডাল দিয়ে যে তেনেকুৱা মই দেখাতো তেনেকুৱা মানে তেনেকুৱা তোমাৰ এডাল এডাল মানে শিপা গৈছে আৰু চাৰিও চাইডে এনেকে তোমাৰ এনেকে তোমাৰ জোঙা হৈ পেলাই মানে অকমান ডাল হাল ফেঙুলিব বিক এনেকে ওলাই আহিছে হয় হয়
এ মই সেনো মই সেনেকুৱা নহয় মই একদম সম্পূৰ্ণ দলং দলং দেখিছো দলংখন যে